অ কওক বাইদেউ
অ এয়া শুনি আছো কওকচোন
অঁ কিবা কৰি আছিলে
অ কৰি আছিলো উ ভাত ৰান্ধিলো
অঁ কি বনালে
কি বনালো মানে এ আজি আৰু নকব দিয়ক আৰু এ ধুনন্দুলি ভাজি বনালো কঠাল গুটি দি শুকান মিছা মাছটো দি
হয়
আকৌ আকৌ সৰিয়হৰ চাটনি বনালো যে ভোট জলকীয়া দি পেলাই
হয় সৰিয়হ চাটনিটো মানে কি ধৰক মিক্সিত মাৰি পেলাই আৰু
অ মিক্সিত মাৰি পেলাই বগা সৰিয়হটো এনে ৰঙা সৰিয়হটো হ'লে অলপ তিতা লাগে আৰু
সেই তেনেকে সেই এ আ এ চাটনি বনালো আকৌ শুকান ভাজা বুটৰ সেয়া চাটনি বনালো দালি বনালো হেয়া তাৰপিছত হ আজি আজি বুলি চাটনিকে খাম বুলি ভাবি পেলাই সেয়া চাটনিয়ে বনালো আৰু
অ চাটনি খাই পেলাই ভালো লাগে
অ ভালো লাগে অকণমান এই মানে দুপৰীয়া সময়ত মানে চাটনিটো হ'লে বহুতেই ভাল লা গে মানে দিনৰ ভাগত এ অলপ জ্বলা অ জল অকণমান উ ম মুখত জ্বলাকৈ বনাব লাগে আৰু ভাল লাগে খাই পেলাই সেই তে সেইটো কাৰণে মানে বিশেষকৈ ঠাণ্ডা দিনত আৰু বেছি ভাল লাগে আৰু তে গৰম দিনত মানে অলপ জ্বলাটো কমাই দিব লাগে আৰু
হয় পেটৰ কাৰণেও বেয়া গৰমত
অ অ পেটৰ কাৰণেও অলপ ভয় লাগে
ঠাণ্ডাত অকনমান জাল চাল জ্বলা চলা খাব মন যায়
অঁ আপোনাৰ ঘৰপিনে বৰষুণ দি আছে নেকি বাৰু
নাই নাই বৰষুণ দিয়া নাই কিন্তু বতৰটো মানে অকমান ধৰি আছে এটা চাইডে মানে ৰ'দ দি আছে আৰু এটা চাইডে ধৰক অকণমান কোলা কোলা হৈ আছে ডাৱাৰ
অ অ আমাৰ চাইদেও মানে তেনে কোৱা সেইকাৰণে ভাবিছোঁ আপোনালোকৰ ছাইদে কিজানী বৰষুণে দি আছে নেকি আমাৰ ছাইডেও তেনেকুৱাই হৈ আছে বতৰ তু অলপ মানে হেৰি অ অ পিছে খে খেতি বাতি হ'ল ন আৰু ধান
অ অ ৰো ৰোৱা কৰি হৈ গ'ল আউ আজৰি হলো আৰু
অ হয় দিয়ক আৰু তে মানে ফুৰিব যাব কাৰণে মানে অ ফুৰিব যাবৰ কাৰণে মানে ধুমা ধুম ধান খিনি ৰুই কৰি ললে আৰু
হয় হয়।
অ
এতিয়া খালি বৰষুণহে লাগে আৰু
অ
এই আপোনাৰ আৰু আহা শনিবাৰলৈ শাওণৰ মাহ সোমাবহি এইকেইদিন আৰু আহাৰ মাহ আৰু শাওণ মাহত বৰষুণ হ'ব নেকি?
উম
শাওণত আমি কবিতা পঢ়িছোঁ নহয় শাওণ মাহত বৰষুণত সাধু শুণাক কাম শাওণ মাহত বোলে বেছি বৰষুণ হয়।
হয় হয়। কিন্তু আজিকালি বতৰৰ কথাাত মহিমা ধৰিব নোৱাৰি যে
অ অ সেইটোতো হয়ে।
দিন কাল বোৰ বদলি গৈছে আৰু বতৰো বদলি গৈছে।
অ এমি আমি শাওণ মাহ আহিলে মানে বহুত ভালে পাওঁ মানে বুল পাম চাব। পাও যে এতিয়া মানে বলপামৰ দিন হৈছে নহয়। শাওণ মাহ সোমাব আৰু বোলপামো যাব।
হয়।
অ ভাল লাগে চাই পেলাই ইমান ধুনীয়াকৈ গাড়ী বিলাক সজাই কৰি নিয়ে মানে। দেখিয়ে ভাল লাগে অ দেখিয়ে ভাল লাগে।
সেই দুটাত বাটতে ৰখি থাকে।
অ অ অ আপোনাকেও চাব পাৰে মানে সুবিধা আছে। আৰু আপোনাৰ কৰ চাৰিও যায়। মানে
আমাৰ ফালেও যায়।
অ অ
তাকে ৰব ভাবিছো গৰম বন্ধ কেইটা আৰাম কৰিম।। যিহে মানে ই স্কুলৰ পৰা মেছেজ আহিলে আকৌ মানে আগষ্টৰ পৰা আগষ্ট মানে সতৰ তাৰিখ মানে ওঠৰ তাৰিখ অকমানৰ পৰা আকৌ মানে ছমহীয়া পৰীক্ষা মোৰতোৱে মানে গৰম উঠি গৈছেগৈ।
এই আপুনি আৰু ফুৰিম বুলি ভাবি পেলাই এতিয়া এয়াহে হ'ল আৰু ঐফালে অ এইপেনে আকৌ ল'ৰাোৱালী পঢ়া শুনাও ৰেডি-
বন্ধত আকৌ পঢ়িবও নোখোজে।
অ
ইফালে আকৌ বন্ধখনত শকোবা দি দিছে।
অ
এয়া কি কব মানে বন্ধ বুলি মানে আৰামো নাই স্কুল দিয়াত টকা শান্তি নাই আৰু আৰু
ল'ৰা ছোৱালী মানে পঢ়িবও নিবিচাৰে আমাৰো বিচৰাই নাই নপঢ়ে। টিভিটো যে সেই যে লগাই ল'ব খোৱাৰ পৰা উঠাৰ পৰা। একেবাৰে মানে সন্ধিয়া ছটা বজালৈকে মানে মানে একেৰাহেই চাই থাকিব বিচনাত বাগৰি বাগৰি বিচনা চাদৰ একে তললৈ নমাই লৈ আহিব আৰু-
হয় হয় এটা কথা ভালো দিয়কচোন ধৰক ৰাব-
অ সেই সেইটো কিন্তু সেইটো অ সে সেইটো কাৰণে মই মানে বহুত তেই আৰাম নহলে আহি পেলাই এই পানীকে চুবহি আকৌ অকমান সময় থাক কি পেলাই ক'ব মই কি কৰি থাকিম আকৌ নহ'লে কিবা নহয় কিবা এটা মানে খুটুং খাটাং মাৰি থাকিব মানে কি যে কব আৰু মানে আৰু খালি সিহঁতে খালে দেত অ অ কাজিয়া অ। এই ইয়াৰ পৰা তৰ খুৰায়েকৰ ছোৱালী এজনী আছে তাৰ সৈতে সমান সমানে আৰু। এয়েই জানিবই। ই মানে কাজিয়া ই মানে আকৌ খন্তেকৰ পিছতে দেখিব সিহত দুটাই মাত বোল কৰি আকৌ মানে মানে নকব আৰু সিহঁতৰ কথা আৰু।
হয় হয় ল'ৰা ছোৱালীসমূহ থাকিলে হয়েই, এটা সমান সমান বয়সৰ হলেতো আৰু দিগদাৰ।
অ', সেয়া অ', ৰান্ধা বঢ়া অ', ৰন্ধা বঢ়া কৰিলে?
অ', কৰিলো এই কালি মাছ লৈছিলো যে। মাছে বিলাহীয়ে বনালো তাৰ পাছত বজাৰৰ পৰা কলডিল এটা লৈছিলো যে, কলডিলটো কি বোলো শুকাই যাবগৈ আকৌ বেয়াও লাগিব খাই। তাকে কলডিলটো ভাজিলো।
অ', অ', ভালেই হৈছে দে গৰমত এইবিলাক দি খাব লাগে আৰু অ'।
আজৰি আৰু গৰম
অ', অ', মই জানিব
আজৰি হলো।
অ', ঠিকে আছে তেতিয়াহলে। মই মানে এ হেৰি জানিব আৰু স্কচ এটাল ৰুইছিলো।
হয়।
মানে বোলে কি হয় হেৰি কিনা ফিনা খোৱাতকৈ বোলো ঘৰতে এডাল ৰু। প্ৰথমে স্কচডাল ইমান ধুনীয়াকৈ বগালে কলিও পেলালে চাৰি পাঁচটামান লাগিলে। লাগাৰ পিছত আৰু বৰলে বিন্ধি বিন্ধি বিন্ধি বিন্ধি সিহঁতক অৱস্থা নাইকিয়া কৰিলে যিকেইটা স্কচ লাগিছিল। তাৰপিছতে মানে আৰু ইস্কছডাল এনেকুৱা হ'ল লাগাৰ নামেই নলয় এপাহ কলিও নাই। মই পাই পেলাই কালি কাটি দিলো গছডাল।
এ কাটিবলৈ নালাগিছিলে আকৌ পাছত লাগিলেও হয় চাগে!
এ বুলি এতিয়া আৰু সেইডাল বগাই থাকিলে বুলি নহলে আকৌ এতিয়া চিজনৰ বস্তু টো নহ'লে আকৌ আগৰ তই যি ছিজনৰ বস্তু আহি আছে মই সেয়া খাব নোৱাৰিম। এই বুলি ভাবি পেলাই কাটি, উৰহি এডালকে উঠাই দিছো আৰু। গম পাইছেনে? এতিয়া আকৌ মানে আৰু দু এতিয়া দুটা মাহৰ পিছত আকৌ সেই উৰহিত দাল মানে আৰু লাগিবই নহয় আৰু দুমাহ হলে অকমানতো বগালেহে গছডালত লাগিব।
অ', অ'। অঁ উৰহি দিনো আহি পৰিছে নহয় ন? হয় দিয়ক উৰহি বুলি কলে ভালে ল
দালিত দিলে অ মইও কিন্তু বহুতেই ভাল পাওঁ উৰহিটো খাই।
পাচলিকেইতাৰ সবতকে উৰহিটোৱে ভাল লাগে!
উম, ভাল লাগে উৰহী বহুতে ভাল পাওঁ আপোনাৰ চাবচোন তৰকাৰী খাই ভাল লাগে। অ, সদায় খাব দিলে সদায়, তে আপোনাৰ ভাজিও খাব পাৰি, তৰকাৰীও খাব পাৰি, চাটনি বনাইও খাব পাৰি, মানে অ, তাৰমানে মানে, মানে আপোনাৰ বিভিন্ন ৰকমে খাব পাৰি তাক। কেতিয়াবা আপোনাৰ মন গ'ল কেঁচা মাছ দি খালে, কেতিয়াবা মন গ'ল শুকান মাছ দি খালে, মানে আৰু সেই তেনেকুৱা আৰু।
আগতে গুটি গিতা ধৰক গুটি ধৰ গুটি থকা ৰহখিনি আৰু ভালাগে
আৰু ভাল লাগে মানে। মই এইবাৰ সেই তেনেকুৱা দুজাতৰ দিছো, এজাত পিঠা উৰহি বুলি কয়। সোনকালে মানে লাগে আৰু, তেনে তেনেকুৱা এজাত দিছো। আৰু এজাত মানে আৰু দেৰিক হয়, গুটি থকা।
হয়।
সেয়া মানে তেনেকেই আৰু এ, লগাইছো আৰু মানে, গুটি থ, এ, যে মানে সময়ত লাগিলেহে গম, পাম আৰু কোনডাল কেনেকুৱানো আৰু।
অ, অ, দিয়াতো বা দিছে এতিয়া খচটো বা কি বা হয়?
খচটো‌ পৰা কিবা হয় সেইটোহে, মানে মোকো মানে বেলেগে মানে নগাঁওৰ পৰা আনি দিলে, মানুহে আমাৰ ঘৰৰ বৈ এজনী ওচৰৰ
হয়।
এবাৰ এইটো খচ লগাইছাচোন ধুনীয়া এতিয়া মানে দিলোঁ এতিয়া গছডাল উঠিছেনে নাই নে এতিয়া গমেই নাপায়। আমাৰো।
অ, আৰু ক'ত আপোনাক কেৰ-কুটুৱা থাকিলে আকৌ বহুত দিগদাৰ কেৰকুটোৱা ৰুইি কোব খাই, খাই একে নষ্ট কৰি পেলায়।
আপোনাৰ হেৰিতটো নেখায় নহয়, চালডাল নেখায় নহয় গুটিত টোহে খাই পেলাই, গুটি খাই গুটিটো খোৱাৰ পিছত আৰু কেইদিনমানৰ পিছত আৰু উৰহিডাল নিজেই লেৰেলি পেলাই বেয়া হৈ যায় আৰু, কেৰকুটোৱাই খোৱাৰ পিছত আৰু উৰহিডাল খাব নোৱাৰি নহয়।
হয়, এই মানে এই মানে কি ক'ব আৰু এই কেৰকুটুৱা কাৰণে নাৰিকল তামোল পাচলি ৰুলে একো বস্তু নাথকা হৈছে।
অ, কেৰকুটুৱাৰ কাৰণে। আমাৰ আকৌ উ, যোনখিনি জেগাত আকৌ আমি থাকো আমি মানে আমাৰ পিছ, পিছাৰেদি আকৌ ট্ৰেইন যোৱাও দেখা পাই থাকো। ষ্টেচনটো আমাৰ লগতে। কেতিয়াবা মানে আমি হেৰি কৰবাত জাৰ্ণি কৰিব। নহ'লে ট্ৰেইন দিওঁ মানে যোৱাৰ সুবিধা আছে আৰু।
অ, অ, হয় নেকি।
অ, ষ্টেচন আমাৰ লগতে মই মানে এতিয়া। পিছফালে বহি আপোনাৰ লগত কথা পাতি আছো যে, মই এই ষ্টেচনৰ কথা মনত পৰি গ'ল মই বোলো আমাৰ বাইদেউ কওঁ। আমাৰ ইপিনে মানে ষ্টেচনে লৈ যোৱা তেনেই সুবিধা। চাপৰ মুখামাৰি আমি মানে চাপৰ মুখ জং চং পৰে আৰু।
অ, ভালেই চোন আপোনালোকৰ। আমাৰহে দূৰত, আমাৰ একেবাৰে পাচ ছয় সাত কিলোমিটাৰমান যাব লাগিব
অ সোমাই যাব লাগে ন আপোনালোকৰ আমাৰ আকৌ কি জানে আগ চাইডে যদি আৰু আমি যদি এ গাড়ীত অহা যোৱা কৰো বুলি কয় সেই তেতিয়া আকৌ দৰ্জা মুুখতে আকৌ সুবিধা আছে উঠাৰ আকৌ পিছফালে আমাৰ ট্ৰেইন লাইন টোহে দেখা পাওঁ কিন্তু অকনমান পাক এটা মাৰিব লাগে আৰু তথাপি মানে বেছি বেছি দূৰ নহয় টমটম এখন লৈ গ'লে আৰু বিশ টকা লয় আজিকালি চাবচোন অকণমান টম টম টমত উঠিলে বিশ টকা বিচাৰিয়ে আৰু ইমান অকমান জেগাটো